অ',
হেল্ল'
ভাত পানী খালি নে, অ', কিহে খালি?
এ
দালি, দিম সেইয়াই বা দিমে খালি নি।
উম,
দিমটো কেনেকে ভাজি নে ফ্ৰাই নে বইল?
এ, একো নহয় বইল।
বইল খালে তোৰ ভিটামিন টো পায়।
অ',
অ্'
হেয়ি মানে বইল খালে মানে কি স্বাস্থ্যৰ কাৰণে ভাল, বডিটো মানে তোৰ হাণ্ড্ৰেড পাৰ্চেণ্ট মানে
অ তোৰ এটো কি বুলি কয় এ্ এনাৰ্জি পায় মানে।
সেইটোৱে অ'
তাৰ মানে তই যিহেতু দৌৰি থাকা ন, পুলিচৰ কাৰণে তই টো পোৰা দৌৰি আছ
অ' আছো।
উম, তই এতদম পূৰা ৰাতিপুৱা শুই উঠি দৌৰি আহি তই ডিমে, বুটে খাবি তোৰ মানে, বহুত ভিটামিন পাবি।
অ্'
সেনেকে বইল দিমটো খাব লাগে মানে তোৰ মানে কি হয় আমাৰ অসমৰ মানুহবোকে কি কৰে তোৰ দিমটো অনাৰ পিছত ভাজি কৰে জোল খাই, হয় নাই?
উম্
একচলি তোৰ মানে কি এই বজাৰৰ ডিমটো কিনাতকে তোৰ লোকেল মুৰ্গীৰ ডিমটো কিনি আনি বইল খোৱাই ভাল, বইল খালে বহুত ভিটামিন পায়।
সেইটোৱেই অ
আৰু তই যোনটো পনীৰ বিজনেচ কৰি আছ যে
উম্
সেই পনীৰটো খালেও মানে মানুহৰ বহুত ভিটামিন পায় বাৰু।
অ্' ঘৰতে বনোৱা যে লোকেল বস্তু বা
উম্ সেইটো খালে মৌ্ মানে তু বেমাৰ-আজা পা বহুত ৰেহাই পায় আউ।
উম্
তাপা, টুটেল চেল কিমান গ'ল আজি? পনীৰ। আজি, আজি সাত হেজামান গ'ল। সাত হেজাৰ মানে তোৰ মই ভাবিয়ে নোৱা, মই তোৰ মাহেকত কাম কৰিহে পাওঁ বাৰ হেজাৰ।
অ্'
তই সাত হাজাৰ টকা যদি মানে তই যদি মানে দে-দিনতে ঘ'ট আৰু কি লাগে তোক আৰু।
তাকে
বহুত লাভ দে তুৰ। নহয় তে থাকে। উম্ মানে এটা বস্তুতো এতিয়া মানুহ নোলোগা ন ত' কামটো নিজে কৰা ন, তু সেকাৰণে বহুত লাভ হয় ন!
সাতজানততু পাঁচহাজা মান থকা হেতেন তু পুৰা মোৰ মানে নিজৰ পকেটতে পাছে ন' পাঁচ হাজাৰ টকা।
উম্
অ অ তোৰ তিনি হেজাৰ টকাহে ল‌ও চাছো জিনিবা ধৰি লওক বস্তু কিনা, মেলা, বাচন-বৰ্তন এইবোৰ কিনা-মেলাৰ পৰা ধয়ি।
তাকে।
তই ডেইলী যদি পাঁচ হাজাৰকে পাওঁ, বহুত তোমাৰ এইটো মানে বিজনেছটো এটা ভাল মাথা মাৰিলি দেই।
অ্'
ব-বস্তুটো কেনেকে বনাওঁ? গাখীৰটো ঘৰৰ নে কিনা?
ঘ'ৰ হয়।
তাকে ঘৰৰ যদিটো কথাই নাই চোন তো।
অ
গৰুৱে, গৰুৱে দিয়ে নে গাখীৰ?
দিয়ে, দিয়ে।
কিমান লিটাৰ দিয়ে?
উম, বেছি নিদিয়ে বাৰু দেই, পাঁচ লিটাৰমান দিয়ে।
অ মানে কিমান, মানে তোৰ মানে কিমান এ কেজনী গৰু আছে? আমাৰ তিনজনী আছে অ তিনজনী গৰুৱে গাখীৰ ইমান দিছে বুলিহে আৰু।
উম, মানে জাৰ্চি গৰু হোৱা হলে দিলে হেতেন, জাৰ্চি নহয় যে।
উম আমাৰ মানে তোৰ গাঁওৰ ৰাস্তাটো পুৰা পিচ কৰি দিলে যে।
অ!
বাইক-চাইকবোৰ পুৰা ফাই-চালি গৈছে আম ভাবিছো দেই আ আমি পুৰা বহি আছোঁ, মই এতিয়া পঢ়হি আছোঁ, দুখন বাইক আহিছ এনেকুৱা ফালি-চেলি গৈছে নহয় যোৰত
অ কেতিয়া কৰিলে?
এতিয়াই এ দুইখন পুৰা ফালি-চিলি গৈছে কৈছোঁ নহয়, মই পাগলা হৈ গৈছোঁ বোলো ইমান জুৰত বাইক চলাই নে বোলো, নিজৰ জীৱনটোৰ কাৰণে চিন্তা নকৰে।
একেইহে চবে।
হা
একেহে বোলো চব
এ তোৰ মানে কি হ'ল আজিকালি লৰা বোকে মানে তোৰ নি নিজৰ জীৱনটো কাৰণে চিন্তাই নকৰে মানে
উম কোৱা
অকল বাইকখন বাপেকে মায়েকে কিনি দিছে কষ্ট কৰি সেতি মুঠতে ফালি চিলি চলাব লাগে আউ
উম
মানে ধৰি লোৱা তোৰ এতিয়া ছোৱালীজনী দেখিলে ন পুৰা যোৱত বাইকখন ফালিছিলি গুচি যায় যেন ছোৱালজনী যেনিবা তাক ভাল হে পাইছে যে বাইকখন কত চলাবি
অ
অ তেনেকুৱা মাইণ্ডৰ মানে
সেনে অ তেনেকুৱাই কৰে
উম চব তেনেকুৱা মাইণ্ডৰ হয় আজিকালি ল'ৰাবোৰ
উম
সেইকাৰণটো ইমানটো দুৰ্ঘটনা হৈছে ন য'ত ত'ত
তাকে
নিউজত চাবই নোৱাৰি আমুকত ট্ৰাকে খুন্দিয়ালে আমুকত বাইকৰ এক্সিডেণ্ট হল এনেকে আমুক তামুক ধেৰ কিবা কিবি এতিয়া নিউজ খুলিবই ন এয়া চব নিজৰ ভুলৰ কাৰণে হয় ন
উম উম
যেতিয়া মই পুলত বহি আছো আমাৰ ৰাস্তাটো এনেকুৱা আমাৰ মানে ত গাঁওৰ ৰাস্তা নহয় গাঁওৰ ৰাস্তাটো কমচে কম চল্লিছ ত্ৰিছত যাও।
অ
পুৰা হাণ্ড্ৰেড মানত ফালি চেলি গৈছে এটা অ, বাইকত যে সেইটো যে ক'ৰবাত নপৰিব কি মানে আছে। অ, উম, হয়। সেইটোৱে মানে, তোৰ আজিকালি নিজৰ জীৱনটো মানে চিন্তাই নকৰে মানে।
উম।
বাকী খবৰ খাতি ভাল? ভালেই, তই যে মাজুলী গৈছিলি
অ।
তাতে কিমান গ'ল?
অহ, খৰচ- পাতি মানে তোৰ ধৰ, অহা জোৱা খতে দুহেজাৰ টকা যায়গে আৰু।
উম, মৰো কাইলৈ যোৱা কথা আছিলে, দ তাৰপৰা তালৈ ফোন মাৰিলোঁ বোলে এতিয়া আহিব নালাগে পৰা মই ইয়াত পুৰা বানপানী হৈ আছে। পানী শুকালে আহিবি।
অ, এই এতিয়া যাব নালাগে।
অ, সেইকাৰণে নাযাওঁ বুলি ভাবিলো। মই যোৱাৰ প্লেন এটা আছিলে মান, তোৰ কি হ'ল মই মানে মাজুলী গৈছোঁ।
অ।
অ। মানে মাজুলীত
অ।
ৰাতিহে দেখিছো।
অ।
ডাঙৰ- ডাঙৰকে কথা পাতি আছে।
হয়, এই ভাত খাই উঠিছে পাপ অ, নালাগে আঁঠুৱা খন পাৰি লোৱা মই গৈছোঁ। অ।
ইয়ালৈকে শুনিছোঁ।
হয়, গৈছে।
উম।
আহি পোৱা দেৰি যে? অ।
হা?
আহি পোৱা দেৰি হল যে বোলো?
অঁ।
এইটো কাৰণে।
ককায়ে দোকান- চোকান বিচাৰিছে নাই?
নাজানো দেই তাৰ কথা।
উম, এইটো ঘৰতে থাকিব আৰু।
ক'ব নোৱাৰো।
ইমান পঢ়ি শুনি যদি বেকাৰকে থাকে কি হ'ব?
নাজানো একো চিন্তাই নকৰে।
এতিয়াতো পাপুৰ মূৰতে মাৰিছে, গোটেইখিনি।
অ।
পাপুৱে কিবা কয় নে নাই?
কিনো ক'ব, গালি পাৰে আৰু।
সেইটোয়ে আৰু তেনেকুৱাই হয়গৈ লৰাবোৰ।
তাকে অ কেলে হয় জানো তেনেকুৱা।
সেইটো নিজৰ লগত কথা।
সেইটোৱে নিজৰ মনটো লগৰ কথা।
উম।
অ। আগত তেনেকুৱা নাছিলে নহয়।
উম।
তেতিয়া হে মাক
লগে মানে বেয়া নকয়, কিন্তু তোৰ টো নিজৰ লগত কথা।
অ নিজৰ মাইণ্ডটোৰ লগত কথা আচলতে।
উম 'কাৰণ তোৰ এনে লগৰকেইটাৰ দোষ দি লাভ নাই।
উম।
দিগন্ত সোমাই আছে নেকি?
সোমাই আছে অ।
উম সি চাগে নোলায় আও।
নোলাই আও।
বাপেকে ভাল হৈছে নাই।
ক'তনো ভাল হ'ব আও।
অ তেনেকে পৰি আছে নেকি।
উম ভূপেন বৰাই দহ হাজাৰ টকা দিছে, দেখুৱাবলৈও নিম বুলি কৈছে, তাপা দেখুৱাবলৈ নাযাও বুলি ক'লে আৰু
অ।
তাপা দহ হাজাৰ টকাতো কিবা কিবি ভাল বস্তু আনি খুৱাবলে দিছে মানে।
অ মানে ভূপেন বৰাই হঁতৰ ঘৰলে গৈছিলে নেকি?
ঘৰলে আহিছিলে নেকি ইমান গম নাপাও ভালকে দেই, এনে মানে ওচৰৰ চিনাকি মানুহ এজন থাকে। ভূপেন বৰা লগত।
অ।
সেই দাদাজনীয়ে লাগি মেলি দিছে চাগে।
অ হব পাৰে। ভালহে। এজন বিধায়কে দহ হোজাৰ টকা দিবলে এ একো ডাঙৰ কথা নহয়, দহ হেজাৰ কি পঞ্চাচ হাজাৰ টকা দিব পাৰে ন, নিদিয়ে কেলে।
উম।
এজন বিধায়কে তোক গুৱাহাটীলৈ, গুৱাহাটী চিকিৎসা কৰি পেলাইও সিহঁতৰ পইচা নলয়।
অ।
কৰিব দিব পাৰে ন, আমাৰ দুখীয়া মানুহক সহায় কৰিব পাৰে ন, নকৰে সিহঁতি।
নকৰে।
কাৰণ দহ হেজাৰ টকাত কিটো হ'ব, বেজি দুটাতে চোন দহজাৰ টকা গুচি যাব।
তাকে। ভালে হ'ল চব আগফালে শুলেগে।
অ কাৰেণ্ট চাৰেণ্ট নাই নেকি? আছে, নহ'লে ফেনৰ শব্দ শুনা নাই। নাই শুনা।
অ।
তোৰ মানে এতিয়া কি পুৰা আমাৰ ইয়াত পুৰা বৰষুণ দি আছে ন। আমি গম নাপাও মানে আমাৰ দচ দিন ধাৰা -ষাৰ বৰষুণ ঢালি আছে।
অঁ।
বহুত মানে বামপানী হৈ গৈছে পুৰা।
অ আমা ইয়াত ৰ'দ বা উলাইছে দেই।
মানে অকল তোৰ মানে আমাৰ মানে আমাৰ নাৰণপুৰ চহৰখনহে মানে আমাৰ যি বামপানীপাই মানে বাচি আছো।
তাকেহে উ।
বাকী চবতেতো নিউজ চাবই নোৱাই, ফেচবুক খুলিবই নোৱাৰি, গোটেই বামপানী কথা অকল বান পানী গোটেই বানপানীতে দুবিলওটো বেয়াই লাগি যায়। এইটো নিউজ চালে।
মানে এইবাৰ বহুত হৈছে। নোহোৱা জেগাতো হৈছে।
তাকেহে। মানে তোৰ বিজেপি চৰকাৰ হোৱাৰ পৰা তো মানে মা শুনিছিল মাজতে ভাল হৈ- -ছিলে আকৌ এতিয়া আকৌ বামপানী হৈছে মানে কি হৈছে আও, মানে বুজিয়ে পোৱা নাই।
তাকেতো বেছিহে হৈছে। নোহোৱা জেগাতো কিমান হৈ গৈছে বা মানুহে বিচুতি খাইছে।
উম।